কাৰণে উম কোৱা কি কৰি আছা?
এনেই আছোঁ তুমি?
মই এনেই আছো ৰ'বা তুমি ভাত খালানে?
উম খালোঁ।
উম খাইছোঁ ৰবা‌ যে চহৰৰ ফালে ভাল। উম ভালেই দিয়া তোমাৰ?
উম ভালেই।
উম ঘৰৰ পিনে ভাল?
বাকী ভালেই এনেই আজিকালি অলপমান সেই হৈ আছে না উম পানী হৈছে বৰ ষুণ দি আছে বা পানী অলপমান হৈছে।
তোমালো তোমালোকৰ সিফালেও বানপানী হৈছে নেকি?
অ হৈছে।
ওম
তোমালোকৰ?
আমাৰ ইপিনে ইমান হোৱা নাই হ'লেও হৈছে নদীবিলাক। নদীবিলাক বানপানীৰে ভৰি গৈছে।
হয় হয়, আজিকালিতো দেখিবলৈ পোৱা গৈছে যে অলপমান বৰষুণ দিলেই বানপানীৰ সৃষ্টি হয়। আজিকালি বানপানীতো বাঢ়ি গৈছে।
উম
দেখিবলৈ পোৱা গৈছে যে গুৱাহাটী হওঁক এইবিলাক যিবিলাক অলপমান চহৰ অঞ্চল হওঁক সেইবিলাকত অকণমান বৰষুণ দিলেই পানীৰে ভৰি যায় বা গাড়ী মটৰ চলিব নোৱাৰা হৈ যায়।
উম এতিয়াতো গুৱাহাটীতটো এতিয়া যাবই নোৱাৰি বানপানীৰ ফলত
হয় হয়।
গাড়ী মটৰ এতিয়া চলিবই নোৱাৰে, এই বানপানী হৈ গৈছে।
হয় হয়।
মানুহবিলাকে এই ন নদীৰ নৰ্দমাত বিলাকত সেই জাবৰ জোথৰ পেলাব। তাৰে ফলতে বানপানী হয়।
হয় হয়। তুমি‌‌ ঠিকে কৈছাঁ। আচলতে আমি বানপানী ৰ'দ আমি ধৰি লোৱা জিঅ' বেগ বা মাটিৰে এই মথাউৰি দি পেলাই ৰোধ কৰিলে বানপানী ৰোধ কৰিলে নহ'ব কাৰণ পানী ৰখাব পৰা কোনো হেৰি নাই কাৰণ আমি যদি ধৰ প্লাষ্টিক এইবিলাক য'তে ততে তত নেপেলাও পানী যোৱা ৰাস্তাবিলাক ভাল কৰি থওঁ তেতিয়া আমাৰ এই বানপানী উঠাৰ কোনো কাৰণেই নাথাকে। আজিকালি মানুহবিলাকে প্লাষ্টিক প্লাষ্টিক জাবৰ জোথৰ ঘৰখন চাফা কৰি ৰাখে কিন্তু যিবিলাক আমাৰ ধৰি লোৱা অ পেলনীয়া সামগ্ৰী সেইবিলাক সকলোবিলাক ৰাস্তাত পেলাব বা ড্ৰেইনৰ কাষত পেলাব তাৰ যাৰ ফলত জুম বান্ধি যায় জুম বান্ধি যোৱাৰ ফলত আজিকালি বানপানীৰ সৃষ্টি হৈছে পানীটো সহজতে ওলাই যাব নোৱাৰে বা কিছুমান জাগাত ধৰি লোৱা গুৱাহাটীতে হওঁক সেইবিলাক জাগাত পানী ওলাই যাব নোৱাৰে ৰাস্ত ৰাস্তা ব্লক হৈ যায় হৈ যায় ফেলে গাড়ী মটৰ চলিব নোৱাৰা হয়। বিভিন্ন যান জটৰ সৃষ্টি হয় বা মানুহৰো মানুহৰো অসুবিধা হয় ধৰি লোৱা শিক্ষানু শিক্ষা শিক ছাত্ৰ ছাত্ৰী শিক্ষা যিটো শিক্ষা ব্যৱস্থাৰ ওপৰতো যথেষ্ট প্ৰভাৱ পৰে বানপানীৰ ফলত ইয়াৰ ওপৰত তুমি অলপ কোৱাচোন
ইয়াৰ পৰা মানে যোনবিলাক মানুহে নদীৰ কাষত থাকে তেওঁ অলপ বান বানপানী আহিলেই ঘৰবিলাক উটুৱাই যায় না যাৰ তাৰে ফলত মানুহ বিলাকে ঘৰত থাকিব নোৱাৰে
হয় হয়
এনেকুৱা এটা তোমাৰ ধৰি লোৱা এই কি স্কুলবিলাক য অখ অখ স্কুল তাত আশ্ৰয় লয় তেওঁলোকৰ খানা খ খাদ্যবিলাক নাপায়
হয় হয় আজিকালি বানপানীৰ ফলত এনেকুৱা হৈ গৈছে যে বানপানীৰ লগতে গৰা খহনীয়াৰো সৃষ্টি হৈছে আমি আচলতে বানপানী ৰোধ ৰোধ কৰিব লগা হ'লে তাৰ আন ৰোধ কৰাৰ আন এটা কাৰণ হৈছে আমি গছ ৰুব লাগিব গছ ৰুলেহে কাষৰ মাটিবিলাক ক্ষহি নাহে আৰু এনেকুৱা হৈ গৈছে যে সকলো ধৰক সকলো গছ বিলাক কাটি পেলাইছে কাটি পেলোৱাৰ ফলত যিবিলাক মাটি সেইবিলাক সহজতে গৈছিল মানে সহায় লৈ আহিব পাৰে যেতিয়া বানপানী হয় আৰু আজিকালি যিবিলাক নদীৰ কাষৰ অঞ্চল সেইবিলাকত আজিকালি বৃক্ষ ৰোপন নকৰে বা গছ ৰোৱা বন্ধ কৰি দি মানুহে গছ কটাতে লাগিছে নিজৰ স্বাৰ্থৰ বাবে বা নিজৰ লাভৰ বাবে প্লাষ্টিক প্লাষ্টিক বিলাক য'ত ত'ত পেলাইছে
আজিকালি গুৱাহাটীতত গাড়ী মটৰ নহয় ফেল চলাব লগা হৈছে
হয় হয়
সিহঁতক নাও বা ফেল লগা হৈছে
হয় হয়
গাড়ী মটৰ নো ক'ত চলাব পানীত
হয় হয়
নালা নৰ্দমাবোৰ মাৰি দিছে মাৰি দিয়াৰ ফলত পানী বোৰ ৰাস্তাত আহি গৈছে
হয় হয়
আমি আমি আচলতে বানপানী হোৱাটো আমাৰ কাৰণে ডাঙৰ সমস্যা কিন্তু তাত কৈ ডাঙৰ সমস্যা হৈছে আমাৰ বানপানীতো ৰোধ কৰা আমি এই বানপানীটো ৰোধ কৰিব লগা হলে আমি মানুহে নিজে সজাগ হ'ব লাগিব কাৰণ চৰকাৰে কেতিয়াও উম বান পানীৰ সমাধান উলিয়াব নোৱাৰে কাৰণ পানী ৰখাব পৰা ক্ষমতা কাৰো নাই কাৰণ বানপানী ৰখাবলৈ হ'লে আমি গছ গছনি ৰোপন কৰিব লাগিব প্লাষ্টিক জাবৰথৰ য'ত ত'ত পেলাব নালাগিব যাৰ ফলত গছ গছনি ৰোৱাৰ ফলত আমাৰ মাটি খহাৰ বন্ধ হব তাৰ ফলত আমাৰ পানী সহজ যতে য'ত ত'ত সোমাই কিনে প্ৰেয় অঞ্চলবিলাকক খহাই লৈ যাব নোৱাৰে যাৰ ফলত নদীৰ কাষত থকা মানুহ বিলাকৰ যথেষ্ট ক্ষতি হয় বা জীৱ জন্তু সকলো বিলাকৰ ক্ষতি হয় মানুহৰ খোৱা খাদ্যৰ অভাৱ হয়
তুমি ঠিকে কৈছা আমি নলাবোৰ মাৰি দিয়াৰ বাবে পানীবোৰ নলাত লৈ নলাত যাব নোৱাৰাৰ বাবে ৰাস্তাত ওলাইছে ঘৰৰ পিনে সোমাইছে
হয় হয়
তোমালোকৰ সেই পানী বৰষুণ বানপানী হৈছে নে
হৈছে অলপ চলপ ইয়াতে এনে তাৰ নদীৰ কাষ বিলাক খহায় লৈ গৈ আছে যাৰ ফলত মানুহে গছ গছ ৰুব লাগিব যাত আমিও কৈ থাক কোৱা কৈ থাকিলে নহব আমি আচলতে গছ গছ ৰুব লাগিব যিবিলাক নদীৰ কাষৰীয়া অঞ্চল সেইবিলাক গছ ৰুব লাগিব তেতিয়াহে আমি আচলতে আৰু নিজে ৰুই পেলাই দুজনক আৰু দেখুৱাব লাগিব যে এই গছ ৰুলেহে বানপানীও ৰোধ হব অক্সিজেনৰ মাত্ৰাও বৃদ্ধি হব আৰু কৈছিল উম আমাৰ গৰমৰ উত্তাপো কমিব কিন্তু বানপানী যিমানেই নহওক কিন্তু গৰমৰ উত্তাপ ঠিকে আছে কাৰণ আমি গছবিলাক কাটিছোঁ বা নিজৰ লাভৰ কাৰণে গছবিলাক ৰোৱা নাই, সেইকাৰণে যথেষ্ট বানপানী বানপানীৰ সৃষ্টি হৈছে! আমাৰ আচলতে মানুহে ডাঙৰ সমস্যা বুলি কয় বানপানীতো, কিন্তু বান পানীৰ, সমস্যা হৈছে, কিন্তু ইয়াৰ কাৰণ হৈছে মানুহে!
উম, হয়, হয়!
বানপানী বছৰে, বছৰে বৰষুণ হৈ থাকিব, কিন্তু যদি এনেকৈ বানপানী হৈয়ে থাকে তে তিয়া, আমাৰ কি হ'ব? জীৱ জন্তু বিলাকৰ কি হ'ব? এতিয়া এনেকুৱা দেখা পোৱা গৈছে যে বিভিন্ন জীৱ জন্তু বা মানুহক মৃত্যুমুখত পৰিছে! হঠাতে বানপানী আহিছে আৰু সেই বানপানী অহাৰ ফলত কেনেকুৱা হৈছে, যে ঘৰত ধৰি লোৱা ঘৰত সকলো বিলাকে শুই আছে, তেতিয়া বানপানী আহি গৈছে! তাৰ কিছুমান মানুহক পোৱাই, পোৱাই যোৱা নাই বা তেওঁলোক মৃত্যুমুুখত পৰিছে! ইয়াৰ, ইয়াৰ কাৰণ ইয়াৰ কাৰণ এটাই বিভিন্ন ধৰণৰ মা ধৰে এইবিলাক দিয়া হৈছে এই এইবিলাক খহি আহি পেলাই মানুহ বিলাকৰ ঘৰ চৰ সকলোবিলাক বাস গৃহ, ভাঙি লৈ গুচি গৈছে! আচলতে এইটো আমি যেতিয়া নদীৰ কাষৰীয়া অঞ্চল বিলাকত গছ ৰুম বা যেতিয়া উম! প্লাষ্টিক জাবৰ জোঁথৰবোৰ য'ত ত'ত নেপেলাওঁ, তেতিয়া আমাৰ বেছি ভাল হ'ব! কাৰণ প্ৰকৃতিৰ ওপৰত এনেকুৱা এটা অত্যাচাৰ চলা চলোৱা হৈছে যে প্ৰকৃতিও আমাক এনেকৈ শা স্তি, দিছে যে মানুহ নিজৰ ফল নিজে ভোগ কৰিব লগা হৈছে!
উম, হয়! তুমি ঠিকেই কৈছা! এতিয়া
কোৱা, কোৱা!
তোমাৰ এতিয়া এই, এই জাবৰ জোঁথৰ এই নলা নর্দমাত পেলাই তাৰে বাবে বানপানী হয়! এতিয়া চৰকাৰক এতিয়া আমি দোষ দি লাভ নাই এতিয়া! চৰকাৰে এনেকুৱা, এনেকুৱা কৰিছে তাৰ বানপানী হৈছে!
হয়, হয়!
এতিয়া চৰকাৰক দোষ দি এতিয়া লাভ নাই! আমি, আমি নিজে কৰিছোঁ!
হয়, হয়!
আমাৰ ফলতে বানপানী হৈছে! আমি যি নলা নদমাত জাবৰ জোঁথৰ নেপেলাই চাফ চিকুণ কৰি ৰাখোঁ, তেতিয়াহ'লে বানপানী নহ'লাক হয়!
হয়, হয়! তুমি ঠিকেই কৈছা!
আমি চৰকাৰক দোষ দি লাভ নাই, কাৰণ আমাৰ প্ৰায়ভাগ মানুহে চৰকাৰক যোগ দিয়ে যে চৰকাৰে বানপানী ৰোধ নকৰে। বানপানী ৰোধ কৰিবলৈ হ'লে আমি গছ গছনি ৰোপন কৰিব লাগিব। আমি ত' চৰকাৰে ত' চৰকাৰে কোৱা নাই নহয় আমি গছ কাটিব লাগে বুলি। আমি নিজেই গছবিলাক কাটি আছোঁ, নিজৰ লাভৰ ফলত। এইবিলাক নকৰিলে বানপানীও নহয় বা মানুহৰ অপকাৰো নহয়, জীৱ জন্তুৰ মৃত্যুও মুখত পৰিব লগা নহয়।
উম। ইয়াৰ ওপৰত মানে এতিয়া ক'ব লগা হ'লে এতিয়া যিদৰে বানপানী দিছে সেনেকৈ বৰষুণ দি থাকিলেতো আৰু বহুত বানপানী হ'ব।
হয়, হয়।
ঘৰবোৰ উটুৱাই লৈ যাব।
হয়, হয়।
এতিয়াতো তুমি মোবাইলত দেখাই পাইছা চাগে জন্তুবিলাক ভাঁহি গৈছে। ঘৰবিলাক ভাঁহি গৈছে।
হয়, হয়।
মানুহবিলাক টিঙৰ পাৰেৰে পাৰ কৰিব লগা হৈছে।
হয়, হয়। তুমি ঠিকে কৈছা, জীৱ জন্তুবিলাক মৃ ত্যুমুখত পৰিছে আৰু ইয়াৰ
এতিয়া চৰকাৰৰ মানুহবিলাক ক'ত গ'ল?
হয়, হয়।
চৰকাৰৰ মানুহবিলাকে এতিয়া চাব লাগে সিহঁতক।
হয়, হয়।
আৰু ইয়াৰ বানপানী হোৱাৰ মেইন কাৰণেই হৈছে মানুহ। আমি গছ ৰোপণ কৰিব লাগিব, মানুহে আজিকালি গছ কাটে একডাল একডাল গছ একডালৰ লগত আৰু একডাল গছ কাটি দিব কাৰণ আজিকালি মানুহে চাফ চিকুণ, চাফ চিকুণটো বিচাৰে, নিজৰ চাফ চিকুণটো বিচাৰে স-সমাজ জৰ বা ৰাই সকলো দেশৰেই চাফ চিকুণটো নিবিচাৰে, আমাৰ যিবিলাক জাবৰ জোথৰ আছে এইবিলাক ঘৰটো চাফা কৰিব কৰি বাহিৰত পেলাই দিব যাৰ ফলত আমাৰ সকলোবিলাক বন্ধ হৈ গৈছে আৰু পানীৰ সৃষ্টি হৈছে আৰু ইয়াৰ কাৰণে আৰু ইয়াৰ কাৰণটো কোন হ'ব, ইয়াৰ কাৰণটো মানুহে হ'ব, ইয়াৰ কাৰণ চৰকাৰ নহয় নহয়। চৰকাৰেতো কোৱা নাই প্লাষ্টিক জাবৰবিলাক বাহিৰত পেলাই দিয়া। আমি আমি আচলতে এইবিলাক বন্ধ কৰিব লাগিব আৰু এইবিলাক যদি আমি ফ্ৰী থকা সময়ত আমি এইবিলাক চাফা কৰোঁ ত' আমি যদি বাটত থৈ দিওঁ বা এইবিলাক জ্বলাই দিওঁ প্লাষ্টিকবিলাক, তেতিয়া আমাৰ বানপানীৰো সৃষ্টি নহয় উ, সকলোবিলাক ভালেও থাকিব।
উম, তুমি ঠিকে কৈছা। বানপানীৰ আমিয়ে কৰা হৈছে, এতিয়া যদি আমি নালা বোৰ খান্দি দিওঁ, ডাইৰে নদী বা খালবিলাকৰ পৰা কৈ পানীবোৰ তেতিয়া আমাৰ ঘৰত নোসোমাই ৰা-ৰাস্তাৰ ভৰ্তি নহয় খালত পৰিলে হয় বা নলা দি নলাই দি গৈ
হয়, হয়।
বানপানীও, বানপানী আমি ৰ'দ কৰিবলৈ হ'লে আমি গছ ৰোপন কৰিব লাগিব, প্লাষ্টিক জাবৰো য'ত ত'ত পেলাব নালাগিব আৰু এইবিলাক আমি এ, চাফ চিকুন কৰিব লাগিব।
এতিয়া গছ- গছ নোৰোৱাৰ বাবে বা আমাৰ গছবিলাক বিলাকৰে শিপাৰেৰে বান্ধি ৰাখিছিল। মাটিবোৰ এতিয়া গছ নোৰোৱাৰ বাবে শি পাবোৰ শিপাবোৰে ধৰিব নোৱাৰাৰ বাবে মাটিবিলাক খহাই লৈ গৈছে।
হয় তুমি ঠিকে কৈছা, দিয়াতে পিছে তোমাৰ লগত কথা পাতি ভাল লাগিল।
উম মোৰো ভাল লাগিল আৰু কেতিয়াবা কথা পাতিম।
অ নিশ্চয় - নিশ্চয় ধন্যবাদ।
ধন্যবাদ।